অ', তাকেইটো সেইটোৱে মানে কৈ আছিলো আৰু তোমাক। মানে তোমাৰ গড় তোমাৰ ই মানে অকল সুৰক্ষা দিয়াতো আম অকল চৰকাৰৰে দায়িত্ব নহয় আৰু এইটো আমাৰ প্ৰতিজন নাগৰিকৰো কৰ্তব্য হয় হয়নে নহয়।
হয়, হয়। আৰু মানে কি গ-গড়ৰ ওপৰত হয় মানে কি জনসাধাৰণে মানে গুৰুত্ব গুৰুত্বপূৰ্ণ মানে ভূমিকা ল'ব লাগে আৰু বন্যপ্ৰাণীৰ প্ৰতি সচেতনতা বৃদ্ধি চোৰাং চিকাৰৰ বিৰুদ্ধে মানে তথ্য প্ৰদান। বন সংৰক্ষন আৰু পৰিৱেশ সুৰক্ষাত অংশগ্ৰহণ কৰিলে মানে কি গড় সংৰক্ষণ ত মানে কি আৰু অধিক মানে এইটো সফল হৈ উঠিব আমাৰ মানে সকলো দায়িতটো কৰ্তব্য হব লাগে ন দায়িত্ব হব লাগে জনসাধাৰণৰ আৰু।
উম, উম তোমাৰ আমাৰটো অ', ক-কোৱাচোন। গড়ৰ তোমাৰ এইটো যিটো শিং মানে তোমাৰ শিংটো তোমাৰ কি অ', অ', খৰ্গটো তোমাৰ- কিহৰে, শিঙো কব পাৰি সেইটো।
উম্, খৰ্গ কোৱা হয়।
অ', তোমাৰ কেৰাটিনেৰে গঠিত ন সেইটো।
হয় হয়।
অ', সেইটো তোমাৰ খৰ্গতো কিন্তু ঔষধি গুণ আছে বুলি মানে মানে বৈজ্ঞানিকৰ একো মানে সেই নহয় নহয়, সেইটো মানে তোমাৰ অন্ধবিশ্বাস হয়, তোমাৰ সেই সেইবাবেইটো তোমাৰ চোৰাং চিকাৰী বিলাকে মানে গড় তোমাৰ হত্যা কৰে ন। এইটো নহয় মানে, তোমাৰ বৈজ্ঞানিকসকলৰ মানে একো মানে কৈছে আৰু মানে এই- টো কোনো মানে,
পাইছাগে।
নাই নাই নাই নাই, বৈজ্ঞানিকসকলে মানে কৈছে এইটো,
উম্,
উম্,
মানে কি, এতিয়া উপসংহাৰ বোৰ কি আছে, গড় মানে আমাৰ অসমৰ গৌৰৱ হয় ন। ভাৰতৰ ঐ ঐতিহ্য আৰু বিশ্বৰ এক মূল্যবান বন্যপ্ৰাণী হয়, মানে গড়টো আমাৰ অসমৰ। গড় সংৰক্ষনৰ জৰিয়তে আমি কেৱল এটা প্ৰজাতিকে ৰক্ষা নকৰো ন। বৰং সমগ্ৰ মানে কি আৰু বৰং সমগ্ৰ জীৱ বৈচিত্ৰ আৰু পৰিৱেশৰ মানে কি ভাৰসাম্য মানে আমি সংৰক্ষন কৰো। সেয়েহে মানে কি আৰু আমি গড় সংৰক্ষণ - খনৰ ওপৰত মানে চৰকাৰৰ লগতে আৰু আমি প্ৰত্যেকজন নাগৰিকে মানে সমানে গুৰুত্ব- গুৰুত্ব প্ৰদান কৰিব লাগে আৰু।
হয় হয়। এইবাৰ মানে কেনেকুৱা মানুহবোৰ আছে ন, জীৱ জন্তু কেনেকৈ হত্যা কৰিব পাৰে দিয়াচোন, ইমান মানে- তোমাৰ কিমান কঠিন কেনেকৈ হ'ব পাৰে অ', বেয়া নালাগে নে ন এইবোৰ জীৱ হত্যা কৰিব। কেনেকুৱা মানুহ, মানে মানুহ বিলাকৰ মানে কেনেকুৱা হৈ গৈছে, আজিকালি ন কলিৰ যুগ, পৰিছে ন, ত' মানে মানুহ বিলাকে কিমান কি মানে তোমাৰ- কাম কৰিব ধৰিছে, ইমান মানে বেয়া বেয়া কামত লিপ্ত হব ধৰিছে। কোনো মানুহৰ তোমাৰ আজিকালি নিজৰ বিবেকেৰে মানে একো কামেই নকৰে। খালী মানে তোমাৰ। টকা পইচাৰ পিছত দৌৰে কামটো ভালেই হওঁক, বেয়াই হওঁক, হয়নে নহয়। খালি পইচাটো। কাৰণে তাৰমানে ইমান তললৈকে নামিব পাৰে নহয় কিছুমান মানুহে তুমি কি কবা আৰু তুমি- ভাবিব নোৱাৰা। ভাবিবও নোৱাৰা, তোমাৰ কেনেকুৱা চিন্তা ধাৰা হৈ গৈছে মানুহ বিলাকৰ।
হয় হয়।
কি যে হ'ব মানে বাপৰে বা। মা আৰু তোমাৰ এইটো কি আছিলে,
অ',
এই তুমি যেতিয়াই মানে তোমাৰ এইটো মোবাইলটো খুলিবা নহয়, তাৰমানে তুমি ইমান মানে, কিবা নহয় কিবা না কিবা এটা বেয়া এটা বেয়া বাতৰি এটা শুনিবাই তুমি, আজি অমুকক কোনোবাই মাৰিলে, কালি তমুকক কোনো কোনোবাই মাৰিছে, কোনোবাই কোনোবাই ছোৱালীক ধৰ্ষণ কৰিছে, তাৰ মানে তুমি শুনি থাকিবা, ভাল তুমি বাতৰি তুমি ভাল কথা তুমি এটাও নোপোৱা। গোটেই বি মানে এই এইবোৰে হৈ গৈছে মানে এতিয়া মানে মোবাইলটো মানে তোমাৰ চাবলে মানে ভয় লগা হৈছে, কোন মুহূৰ্তত কি খবৰ পাই যাওঁ যেনিবা মানে এনেকুৱা হৈ গৈছে ন, ইমা বহুত বেয়া হৈ গৈছে আজিকালি দিনবোৰ। মানুহবোৰৰ যে মানে কি হ'ব ধৰিছে ভগৱানহে জানে আৰু মানে তোমাৰ।
এতিয়া চাবাচোন তুমি ব বন্যপ্ৰাণীৰ বুলি ক'লে মানে কি ক'বা বন্যপ্ৰাণী। বন্যপ্ৰাণী বন্যপ্ৰাণীৰ বিষয়ে তুমি কি ক'বা বন্যপ্ৰাণী বুলিলে ধৰা জংঘল, পাহাৰ মানে নদী জলাশ হয় দি প্ৰাকৃতিক মানে পৰিৱেশত স্বাৱিকভাৱে বাস কৰা জীৱ জন্তুবোৰক বুজাই ন। মানে বন্যপ্ৰাণীবোৰৰ কথা কৈছো আৰু মই, বন্যপ্ৰাণী। মানে প্ৰকৃতিক মাহেৰে প্ৰকৃতিত মানে বাস কৰা জীৱ জন্তুবোৰক বুজাই জনে যেনে ধৰা বাঘ শিঙ হাতী ন। এশিঙীয়া গড়, হৰিণ, ভালুক, বান্দৰ। মানে বিভিন্ন
সেইটো তোমাৰ এই বন্যপ্ৰাণীবিলাকেই তোমাৰ পৰিৱেশৰ যিটো আমাৰ ভাৰসাম্য সেইটো মানে বজাই ৰক্ষা কৰে, ইহঁতে খাদ্য শৃংখল বজাই ৰাখে তাৰপিছত তোমাৰ বনাঞ্চলৰ স্বাস্থ্য সুৰক্ষ কৰে আৰু বাস্তুতন্ত্ৰ সুস্থ কৰি ৰাখে, আৰু এই বন্যপ্ৰানী থকা অঞ্চলসমূহ পৰ্যটনৰ বাবে অতি মানে আকৰ্ষণীয় দিয়াচোন যাৰ ফলত তোমাৰ এই সেই সেইয়ে আৰু এইবোৰ মানে এটা অৰ্থনৈতিকতো মানে তোমাৰ ইতিবাচক এটা প্ৰভাৱ পৰে আৰু, কিন্তু বৰ্তমান বন ধ্বংস বা চোৰাং চিকাৰ বা অবৈধ বন্যপ্ৰাণী ব্যৱসায় হৈ গৈছে বা প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আৰু মানুহ বন্যপ্ৰাণীৰ সংঘাতৰ বাবে বহুতো মানে বন্যপ্ৰাণী বিপদ বিপদৰ সন্মুখীন হৈছে। মানে, এই সবা
সেই এটা বন্যপ্ৰাণী মানে কি প্ৰকৃতি এক অমূল্য সম্পদ হয় ন। ইহঁতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত মানে বহুতো গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে। এতিয়া ধৰা উদাহৰণস্বৰূপে পৰা আমি কি ক'ব পাৰো তিন ভুজি বা মাংস ভুজি পানীৰ মাজত ধৰা শৃংখলৰ জৰিয়তে প্ৰকৃতিৰ মানে স্বাভাৱিকভাৱে সম্যতা বজাই থাকে ধৰা এতিয়া আমি তৃণ ভুজি বুলি ক'লে কিছুমান মানে জন্তুৰ বিষয়ে ক'ব পাৰো ন মাংস ভোজি বুলি ক'লে বাঘ, সিংহ এইবোৰ আহে কিন্তু তৃণ ভুজি হৰিণা আহে। আৰু কি বান্দৰ কিমান আছে ন। সেইবোৰ সকলোবোৰ মানে আমি, মানে কি, এ বন্যপ্ৰাণী সকলোবোৰ জৰিয়তেই প্ৰাকৃতিক স্বাভাৱিক ভাৰসম্যতো বজাই থাকে। বহু বন্যপ্ৰাণীয়ে মানে কি আৰু বিশ বিশ বনাঞ্চলৰ পুনৰ উৎপাদন আৰু বিভিন্ন জীৱৰ্থিৰতাও ৰক্ষা কৰে ন।
উম, হয় দিয়া। এ, কোৱা কি
বন্যপ্ৰাণীৰ বিষয়ে ক'লো, অসম বন্যপ্ৰাণী বিৰ বিষয়টো বিশ্ব বি বিশ্বৰ মানে গোটেই বিশ্ববিখ্যাত হয় ন অসম বন্যপ্ৰাণীৰ কাৰণে
উম, হয় হয়।
ইয়াত মানে বহুতো মানে কি সংৰক্ষিত বনাঞ্চল আছে ৰাষ্ট্ৰীয় উদ্যান আছে। বিশেষকৈ মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু। নামেৰি ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণীৰ বাবে অতিকৈ মানে গুৰুত্বপূৰ্ণ হয়।
হয় হয় আৰু তোমাৰ এই বন। এই তোমাৰ বন্যপাানী এইবোৰ প্লাষ্টিক প্ৰদূৰষণ যে। প্লাষ্টিক প্ৰদূষণৰ ফলতো তোমাৰ সেই হয়তো, বহুতো মানে তোমাৰ বন্যপাণী বা গৰু মাছ। এইবোৰ মানে চৰাই চিৰিকটি বহুতো মানে তোমাৰ ক্ষতিগ্ৰস্ত হয় জানানে? এইবোৰ প্লাষ্টিক প্ৰদূষনৰ সময়তো আৰু বহু সময়ত ইহতে মানে প্লাষ্টিক তাৰমানে কি হয় তমাৰ খাদ্য বুলি ভুল কৰি খাই দিয়ে সিহঁতে। যাৰ ফলত তোমাৰ অসুস্থ হৈ মৃত্যয়ু হয় আৰু তোমাৰ প্লাষ্টিক মাটিৰ উৰ্বৰতা হ্ৰাস কৰে প্লাষ্টিকে। কৃষিৰ ক্ষতি কৰে আৰু জল
হয় দিয়া। প্লাষ্টিকতো বন্ধই হ'ব লাগে ন' কিমান
হয় দিয়া। আৰু প্লাষ্টিক নহ'লেও তুমি চলিব নোৱাৰা মানে তোমাৰ কি হয় জানানে প্লাষ্টিকবোৰ তাৰমানে তুমি জ্বলাই দিব নালাগে। এই জ্বলাই দিলে তুমি কি হয় বায়ুত বিষাক এটা ধোঁহা এটা ওলাই যিয়ে তোমাৰ শাক পশ্বাস জনিত ৰোগ হয় বা এলাৰ্জি হয় কি কিছু মানুহৰ আৰু তু তোমাৰ অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু তোমাৰ সৰু সৰু যিবোৰ মাইক্ৰপ্লাষ্টিকৰ মানে কণিকা, খাদ্য আৰু তমাৰ পানী জৰিয়তে মানুহৰ শৰীৰতো প্ৰৱেশ কৰিব পাৰে ন' যিটো তোমাৰ মানে দীৰ্ঘদিনৰ মানে স্বাস্থ্যৰ বাবে বহুত মানে মানে হে হৈ পৰে আৰু।
উম, উম।
আৰু তুমি প্লাষ্টিক নোহোৱাকেও মানে তুমি চলিব নোৱাৰা দিয়াচোন, যিহেতু মানে
এতিয়া প্লাষ্টিকটো হয় দিয়া, সেইটোও হয় বাৰু। প্লাষ্টিক জ্বলাই দিলে বায়ুত মানে বিষাক্ত ধুৱা লৈ ধোৱাটো মানে কি কৰে, বায়ুটো মানে বহুত দূষিত কৰে ন'। তুমি যে ক'লা বহুতো হয় মানে অ'। প্লচিক এ, দুখন ৰূপ কৰিবলৈ আমি মানে কি কৰিব পাৰো, কাপোৰ বা জোতৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ, মানে কাগজৰ বেগ ব্যৱহাৰ
প্লাষ্টিকটো তুমি আমি ব্যৱহাৰ কৰিব পাৰোঁ যদিহে মানে আমি সেইটো কি হয় পুৰিব নালাগে। তাৰপৰা যিটো প্ৰদূৰণ হয় সেইটো সেইটোও আমাৰ বাবে ক্ষতিগ্ৰস্ত হয়। তো মানে পুৰিব নালাগে, নহ'লে নালাগে কোনে গাঁত খান্দি পুতি থ'ব পাৰে, গাঁত খান্দি পুতি থ'ব পাৰে।
পুতি থ'ব পাৰে। প্লাষ্টিকৰ মানে ভিতৰত থকা খাদ্য বস্তু খোৱাও মানে দেহৰ মানে ক্ষতি মানে কি আৰু ক্ষতিসাধন কৰে দেহৰো।
হয় হয়, সেইটো হয় বাৰু। আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছত পেলাই দিয়া প্লাষ্টিক বা বা প্লাষ্টিক, মাটি, পানী আৰু তোমাৰ বায়ু অ' দীৰ্ঘ দীৰ্ঘদিন ধৰি মানে তোমাৰ প্ৰদূষিত কৰি ৰাখে।
সেনেকৈ পেলাই থ'ব নালাগে। এটা এটা গাঁত খান্দি পুতি থ'ব লাগে।
তাকে এতিয়া আমি কেনেকুৱা কৰিব পাৰোঁ, আমি এইবোত আমি ধৰা এইবোৰ ৰোধ কৰিবলৈ কি কৰিব পাৰোঁ, প্লাষ্টিকৰ সলনি আমি কাগজ বা ধাতু বা কাছৰ সামগ্ৰী আমি ব্যৱহাৰ কৰিব পাৰোঁ। ব্যৱহৃত প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ আৰু এ, পুনৰ পুনৰ চক্ৰায়ন কৰিব নালাগে, সেইটো বাৰু জানে সকলোৱে ন'? চৰকাৰৰ নিয়ম মানি প্লা পাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাটো মানে কি আমাৰ সকলোৰে এইটো নিজৰ নিজৰ মানে নাগৰিকৰ দায়ি হ'ব লাগে আৰু, প্লাষ্টিকটো মানে বৰ্জন কেনেকৈ কৰিব পাৰোঁ।
উম, হয়। তোমাৰ মানে আৰু তোমাৰ আজিকালি আৰু বৰ এতিয়া বজাৰ হয়। বা যিকোনো কাৰ্যালয়ে হওক বা উদ্যোগ কাৰখানাতে হওঁক প্লাষ্টিকৰ বহুত মানে ব্যৱহাৰ দেখা যায়। বিশেষকৈ তোমাৰ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকটো যেনে তোমাৰ পলি বেগটো, প্লাষ্টিকৰ কাপ, বা প্লেট চামুচ আৰু, পানীৰ বটলৰ ব্যৱহাৰ দ্ৰুতগতিত তোমাৰ বৃদ্ধি পাইছে। এইবোৰ ব্যৱহাৰৰ পিছত, য'তে ত'তে পেলাই দিয়াৰ ফলতো, তোমাৰ ডাষ্টবিন নলা নৰ্দমা নদী, হ্রদ আৰু এইবোৰৰ মানে এইবোৰৰো মানে প্ৰদূষিত হৈ যায়তটো
হয়, হয়, সেইটো সেইটোতো আমি মানুহে নিজে কৰে ন জনসাধাৰণো মানে কি নাগৰিক নিজেই মানে নিজৰ সতি সতন কৰে এইটো। নাগৰিক নাগৰিকবোৰ যদি নিজে সচেতন নহয়। সটো মানে, মানে সমস্যাৰ কেতিয়াও মানে সমাধান নোলায়। গতিয়া, আমি সকলোৱে নিজে সচেতন হ'ব লাগিব। আৰু, এতিয়া কি প্লাষ্টিক মানে কি এতিয়া প্লাষ্টিকটো মানে কি সুবিধা হয় বাৰু, সটো বাৰ মানে মানিব লাগিব দিয়াচোন প্লাষ্টিক সুবিধাজনক হ'লেও। কি হয়, ইয়াৰ অপব্যয়ৱহাৰে পৰিৱেশ আৰু জীৱ জগতৰ ওপৰত গভীৰ মানে, বেয়া এটা বেয়া প্ৰভাৱ পায় বেয়া মানে কি বুলি কয়, তোমাকে নেতিবাচক প্ৰভাৱ পেলাই আৰু, সেয়ে প্লাষ্টিকৰ ব্যৱহাৰ কমাই মানে, কি পৰিৱেশ মানে, বিকল্প ব্যৱহাৰ কৰা আৰু প্লাষ্টিক দুখন ৰোধৰ বাবে, কি সকলোৱে মানে, সচেতন হোৱাৰ মানে আমি অতি প্ৰয়োজনীয় হৈ পৰিছে, এতিয়া মানে
উম, উম,
ই, এখন মানে কি সেউজ মানে, আৰু সুস্থ পৃথিৱী গঢ়ি তোলাত সহায় কৰিব। যদি আমি মানে, প্লাষ্টিকটো মানে বৰ্জন কৰিব মানে পাৰো লাহে লাহে
উম, হয়, হয়, এই সেইবোৰ এ, মানুহ মানে, অ মানে ব্যৱহাৰ নকৰাক আকৌ, তুমি থাকিব নি নোৱাৰা দিয়াচোন, অলপ অলপ ব্যৱহাৰটো কৰিব লাগে কিন্তু মানুহে জানিব লাগে আৰু উচিত ব্যৱহাৰটো। কেনেকে কি কৰিব মানে নালাগে, যিটোৰ কাৰণে মানুহৰ তোমাৰ কিবা মানে অসুবিধা হব পাৰে, বা কাৰোবাৰ মানে যাতে কাৰো একো মানে সুবিধা নহয়, ত সেনেকুৱা হিচাপত মানে মানুহে ব্যৱহাৰ কৰিব লাগে। উচিত ব্যৱহাৰটো, সকলো বস্তুৰে মানে, উচিত ব্যৱহাৰটো মানুহে জানিব লাগে আৰু এনেই, যিকোনো এনেই বস্তু এটা ব্যৱহাৰ কৰিলে নহয় আৰু
উ, হয়, হয়,
ভালখিনিও, ভালখিনিও তুমি জানিব লাগে, বেয়াখিনিও জানিব লাগে আৰু সেইটোৱে, হয় নে নহয়, উম
মানে কি, মানুহে এইটো নিজে সচেত ন হব লাগিব ন, নিজে মানে জনসাধাৰণে নিজে সচক হব লাগিব, তেতিয়াহে-